হেল্ল' কি কৰিছা? মই তোমাৰ এইয়া ভাত ভাত- চাত খাই উঠি আহিছো এইমাত্ৰ।
ভাত খালি? মই খোৱা নাই, এই খাওঁ আৰু। ভাত বাঢ়িছে। আজি এই কিবা সেই মাটি-দালি, ভাত, ভাজি এনেকুৱা আৰু।
উম, উম মোৰ আজি মানে আজি স্পিচিয়েল আছিল মোৰ তোমাৰ পানীধলা ভাত আৰু আলু পিটিকা ৰাত এ বিয়েৰ দিছিলে। অ মজা একে খাই লই মানে পেট ঠাণ্ডা পৰি আছে পুৰা।
এই গৰম'টো কেনে চালিয়া লাগি হে! সচাকে দে ভাল লাগিল শুনি।
এইটো মানে এইটো মানে গৰমৰ দিনত এইটো মানে ফেভৰেট বস্তু আৰু। তোমাৰ খালে মানে বেয়া ধুনীয়া এটা টোপনি আহে মানে এইটো খাই লোৱা পাছত
তই এতিয়া খালি বিচনাত পৰি দে
এ কবই নালাগে এতিয়া কেতিয়া সাৰ পাম ঠিক নাই আৰু কেতিয়া সাৰ পাম ঠিক নাই আৰু
হয় অই কালি কি তহঁতে খানা খাইছিল নেকি
অঁ কালি খানা খাইছিলো তাৰপিছত তোমাৰ এই মানে খানা খাম বুলি ভবা নাছিলো তাৰপিছত চবে মানে ঘপ পককৈ ক'লোৱে পইচা তুলিলে আৰু চবে খাই দিলো
ঠিকে আছে এই ইহঁতো আছিল ন ইণ্ডাহতো আছিলে
তাৰছত উম তাৰপিছত আকৌ ইহঁতৰ ছিলে এই এতিয়া আকৌ প্ৰথম আহিছে আমাৰ লগত এই দেৱাশীছ হোত কাজু সুণ ইহঁতে আমাৰ লগত নাখায় নহয় ইহতে আকৌ কালি আমাৰ লগত খাইছে আৰু মানে আমি সুধিলো বোলো খাবি নাই সিদে কৈছে আৰু খাম খাম বোলে
এইটো কি ভাওনাৰ পিছৰ পাৰ্টি নেকি
ভাওনা পিছৰ পাৰ্টি মানে আমাৰ আকৌ ভাওনা পাছত এটা চলে যে সেইটো অ' এই অ' তাত তাত
ঠিকে আছে দে মই কালি মানে কি তহঁতক সন্ধিয়া যোৱা দেখিছো
অ'
মই বোলো ফোন এটা কৰি পেলাই। সুধিব লাগিব কালি কি খানা হ'ল।
ধুনীয়া হ'ল কালি আমাৰ কালি এটা বজাত ঘৰ পাইছোহি আৰু
কেইটা মানুহ কেইটা। আয়োজন কালি ধেৰ কৰিছে ন তোমাৰ কিবা কিবি ছাগলী তাগলী
হেই তোমাৰ ছাগলী মানে পইচা আমি তোমাৰ চবে চাৰে তিনিশকৈ তুলিলো। চাৰেদনি। মানে উম মাংস বেছি বেছি অনা নাই মানে চব আনিছো তোমাৰ গাহৰিও আনিছো এ। ক খাচিও আনিছো কিন্তু দুইটা মানে অলপ অ চবে আনিছো আনি পেলালে চবে খাইছো ভাল লাগিছে খাই বক্স এটা লৈ গৈছো আৰু বজাই ব চবে
এই খালি মজা হৈছে তেনে এ নেক্সট টাইম হলে কবি। শুনিছনে হেল্ল'
অ' হেল্ল' বোলো খবৰ কি
বলো নেক্সট টাইম হলে কবি খানা।
কম কম
আমি এটা কৰিব লাগিছিল কিন্তু ন
উম সেইটো তেতিয়া হ'লেতো ভালেই হ'ব। এ এতিয়া মানে চবৰে টাইম চবৰে মানে এতিয়া টাইম নাথাকে যে।
সেইটোয়েতটো কথা চব কামে কামে সোমাই গ'লো ন
উম উম এতিয়া মানে তোমাৰ আজি তুমি ফি আছা আকৌ কাইলে তুমি ফি নাথাকা তেনেকুৱা কথা।
সেই সেইটোোৱেইটোে। তই মানে কি আগৰ পৰা মানে গোটাই থাকিব নোৱাৰ সময়ত ধৰ গোটেই কেইটা লগ পালো। পইচাটো উঠাই আৰু লগতে খাই দিব লাগিব।
কালিও আমাৰ এনেকুৱা হৈছে যে ঘপকমি গতিকেইটা লগ পালো যে খানা এটা খাওঁ খাই দিলো মানে এনেকা ভাবা নাই আৰু।
হয় হয় নাটক হোৱা কথাটো হয় আজিকালি চব বিজি হৈ গ'ল না।
অ 'সব বিজি হৈ গ'ল
নোৱাৰে ন চব এক।
এতিয়া এইটোয় আমাৰ এতিয়া ইতো এতিয়া কপিল লাহনটো নাথাকেই অবিনাশ যাওঁ নাথাকি এনেতে মানে চব মানে নিজৰ নিজৰ কামত গুচি যায়
উ সেইটোয়ে এদিন গোটেই কেইটা লগ পালে বহিব লাগিব ক
উম।
ধুনীয়াকৈ একদম মাংস চাংস আনি।
উম। তুমিতো খুৱাই গাহৰি খুৱাই খুৱ ন আমাকো দিব দ
সি নাখায় সি গাহৰি নাখায়।
সি পনীৰহে খায় ন অঁ ব্ৰইলাৰ ছাগলী খায় ন' সি আকৌ মই আকৌ সুধোটে টে আকৌ সি আকৌ মোক হাঁহ কৈছে কৈছে বোলে মই বোলে এইটো ছাগলীও নাখাওঁ, ব্ৰইলাৰ নাখাওঁ, অকল বোলে মই পণী পণীৰ খাওঁ।
নাই তাক বনিয়াই নি দি দিলে বুইছ
আহ তাক পণীয়ে তুমিয়ে কৈছিলা বোলোঁ ঠিক তেতিয়া তাক ক'ব লাগিব, তাক তেতিয়া ক'ব লাগিব এতিয়া এতিয়া সি মোৰ আগত মানে মিছাইে কৈছে আৰু নাই ফটোআমি কৈ কৈছে। সি তেনেকুৱা মানুহটো চবকে যি টি কথা কৈ থাকিব।
তহঁতে এতিয়া খেলিব ওলাই যাবি নেকি নেকি?
আমাৰ মানে পিছতটো শুকাই গ'লতো এনেই বৰষুণ দি আছিল এই কেইদিন আজি পিছটো ভাল হ'ব, আজি মানে পূৰা ৰ'দ দি আছেতো চ'ব শুকাই গ'ল চাগৈ।
উম, নহ'লে বহুত মানে তোৰ শ্লিপ মাৰে।
অ', আকৌ এই লিখগাওঁ পোৱালিয়ো আহিব বোলে?
আহিব নেকি?
উম, আহিব আকৌ সিদিনাখন কথাটো শুনা, সিদিনাখন আমি ক্ৰিকেট খেলিলোঁ, তোমাক আ তো তামোলৰে পোৱালি আহিলে।
উম।
ওৱাই ইনন্দে বুলি কয় আমাৰ এই জোন বুলি এনেকুৱা এটা আছে লগৰ সি কি মাৰিলে অ' বা ফিফটি অকলে মাৰিছে। ফিফটি অকলে মাৰিছে।
হ, অ'।
একে, সিঁহিতে মানে প বাজি লগাইছিলে, এই ধুন-ধুনীয়া খেলিলে বা প্ৰাইম আমাৰ বে বেটছমেন আৰু বলাৰ দুইটা
মানে কি অলৰাউণ্ডাৰ?
পুৰা কি
তাৰ মই খেল, খেল দেখিছোঁ নহয়, সি মানে ছিক্স মাৰিলে, মাৰিয়ে থাকে ন
মাৰিয়ে থাকিব, মাৰিয়ে থাকিব সি তোমাৰ আমাৰ মানে পঞ্চাছ টকাকৈ লগাইছিলোঁ বাজি, বেছি পইচা লগোৱা নাই আৰু তাৰপিছতে আম মানে নে, আমি জিকিছোঁ দুইখন জিকিছোঁ।
গম পাইছোঁ।
নাই আৰু অপিনিং কোন যায় লৈ দে, সি গৈ পেলাই যি বল গাল খাইছে। বা কি ক'বা, এক অভাৰত সি তিনি ৰাণনে, কেই ৰাণ বনাইছে হেই
মানে তুহঁতক মানে জোনেহে‌ জিকালে ধৰ।
সি জিকাই
মানে তাৰ মই খেল যে, মই মানে তাৰ পাৰফমেঞ্চ দেখি চো, ন' মানে সঁচাকে ক'ব পাৰি।
কি তাৰ মানে, তাৰ এইটোত কেৰিয়াৰ আছে তাৰ মানে কেৰিয়াৰ আছে ক্ৰিকেটত। সি মানে উঠি নাযায় যে বল বা, পেছ মজা আছে পেচ ম লাইন মজা আছে, পেচ মজা আছে।
মানে মই অবাস হৈ যাওঁ। তাৰ খেল দেখি।
আমাৰ মানে এতিয়া চোৱা এতিয়া তোমাৰ এতিয়া ক্ৰিকেটটো আমাৰ দুদিন মানহে খেলিব পাৰিম তাৰপাছতো নোৱাৰোঁ আৰু। তাৰপিছত কি কওঁ বৰষুণ। তাৰ পাছত কিন্তু আমি আকৌ ভলীবলটো উলিয়াব লাগিব।
আকৌ ফৰিব দিবলে অ',
উলিয়াব লাগিব যেকৌ ভলীবলত আকমাৰ আক আমি আকৌ আমাৰ ক্ৰিকেটত মানে নাই। এই কি আমাৰ ভলীবলত আছে। আমি ভলীবলত খেলিহে মানে গাঁৱতে-গাঁৱতে।
যেনেকে ক্ৰিকেটত তাক নোৱাৰে তেনেকে আকৌ ভলিটাকো তটোক নোৱাৰে এটা। বিগডাল চম্ভালি থাকো।
এইটোটো কথা সেইটোয়ে সেইকাৰণে মানে। ভলীবলটো উলিয়াব লাগিব এতিয়া নহয় মানে তোমাৰ ব এই বাৰিষা ছিজন যাওক
ত আকৌ যেনিবা জোনে যেনিবা তোৰ হাৰণ খায়।
সি সি সাৰন খাব সি সি তেতিয়া মোৰ লগত নোৱাৰিব
অ' তেতিয়া তোৰ লগত নোৱাৰে তই কিন্তু সঁচাকে তই যোনটো টিমৰ ফালে থাকত। তোৰ বেগটো যে অকলে চম্ভালি থাকিব পাৰবি তই।
নহয়-নহয় এতিয়া তোমাৰ মানে আমাৰ ইয়াত একো প্ৰেক্টিচ চেক্টিছ হয়। এতিয়া তেনেকুৱা আমি মানে খেলি আছো আমি
অ, ' ভাল যদি প্ৰেক্টিচ এটা পাই যোৱা হয় ন।
তেতিয়া আমি ক'ত ক'ত খেলিলোঁহেঁতেন
এইবাৰ বল এটা আনিব লাগিব নেকি বাৰু নতুন?
এইবাৰ নতুন মানে তোমাৰ নেট এখনে আনিব লাগিব বুজিছা কি অক নেটখন ফুটা ওলাই আছে। আৰু বৰষুণত আমি এতিয়া মানে মই আমি ভাবিছো আজি কিয়? ক্ৰিকেট খেলিব যাওঁতে তোমাৰেট খুলি আনিম। কি কণ এতিয়া বৰষুণৰ ছিজন পূৰা মানে পানী পৰি। পচি যাব।
পঢ়ি যাব পঢ়ি যাব।
সেইকাৰণে মানে খুলি আনি পেলাই লাগিলে মোৰ ঘৰতে থৈ দিম নহয় কাৰোবাৰ ঘৰত থৈ দিম। উম কিন্তু বল এটা ল'ব লাগিব চাগে কণতে এইটো বল পুৰণা হৈ গ'ল গ পুৰা।
উ সেইটো নাই নাই এটা কাম কৰিম দে গোটেই পইচা উঠাই মেলি ধুনীয়াকে এটা বলো আনিম আৰু এখন নজ আনিম।
অ', তেনেকুৱা মানে।
বল এইটোয়ে আনিম যোনটো আমি আনিছিলো যে আগৰ সাতশ নে কিমান টকা লৈছিলতো।
অ', সাত খ লছিল গাও। এই এইবাৰ এইবাৰ এইবাৰ কিন্তু ছয় নকা আনিব দিব নহ'ব দেই। বা তাক সি বহুত দিগদাৰ আছে পিতটো সি যি টি পইচা খাই দিব।
তাকে এবাৰ নিদিওঁ।
বা এইবাৰ আমি কৰিম আমি লৈ আহিম মানে এইবাৰ দুইটা বস্তু একেলগে পোৱাকৈ আনিম ন? নাই চিংগল-চিংগল আনিবা?
আহ দুইটা একেলগে আনিম যদি পইচাটো উঠি যায়।
অ, ' পইচাটো উঠি যায় ন মানে কি নেটখননো লাগিব নেটখন পচি যাবগে। নেটখন পতও ল আছে।
মিননেটখন মানে বেয়া হৈ গ'ল ন।
বেয়া হৈ গ'ল বেয়া হৈ গ'ল এতিয়া তোমাৰ এই সেইদিনাখন নন্দীদাও কৈছে কৈছে বোলে নেটখন এতিয়া বেয়া হৈ গ'ল তুতে খুলি পেলাই থৈ দিবি। কেতিয়াবা পাছত খেলও যদি তেতিয়া খেলিব পাৰিবি এনে ভালকে অকমান।
তাতে মানে কি জানো তোৰ ৰ'দে বৰষুণত থাকোঁতে থাকোঁতে নিদখন যে তাকে বেয়া হৈ যাবগৈ আৰু
এতিয়া তেনেকা নোৱাৰা এতিয়া নতুন এখন আনিব লাগ হিবব বু
এতিয়া লাহে ধীৰে ভলিৰ ছিজনটো আহিব আৰু।
আহিব-আহিব বা তেতিয়া সেইটো টাইমত কিন্তু অকৌ পোৱালিও হয় দেই আমাৰ।
অ', সেইটো টাইমত আকৌ ভাল লাগে হয় এইতিয়া ধৰ মই ক্ৰিকেট খেলিবলৈ নাযাওঁ।
অ-অ', সেইটোৱে তুমি আকৌ সেইদিনাখন ভলীবল খেলিব ওলাই আহিবা।
ন ভলীবল খেলিলে,
তোমাৰ চোৱা এ, লুলুকা টো ফিক্স যায় আহি। আকৌ মই টো জামেই মৃন্মই যাবই, জোন যাবই, কপিল্লা যাবই সব মানে আহিব। আৰু সৰু পোৱালিক খিনিটো আছেই ডাঙৰ অভিনয় জন হতটো আছেই।
একফালে থাকিব লাগে ছটা। আমাৰ থাকে নটামান।
নটা কি মানে বল পেলোৱা জোগা নাই। বল পেলাব জাগা নাই। ক'ত পেলাবা তুমি দহ বাৰ ভাবি লগে। অ' ভাল লাগে দেই। এই আবেলি টাইমতটো মানে ধুনাকৈ পাছ হয় আৰু।
উম। আৰু কি হয় তোৰ, এই ক্ৰিকেটতকৈ মানে এটা বস্তু ভাল হয় এক্সাৰচাইজ হৈ থাকে।
উম, জঁপিয়াই থকা হয় অ' সটো হয়। এইটো কাৰণে মানে ভলীবলটো বৰ ভাল। এ পুৰা ঘামুৱাই পেলায় ন
একদম। বিৰাট ধুনীয়া লাগে। মই কিন্তু বৰ মই বৰ বিৰাট ভাল পাওঁ মানে এই গেমটো যে
উম, উম।
আমাৰ ভাল টিম এটা কিন্তু ওলাব গাওঁত।
ওলাব ওলাব ওলাব নোলাই বুলি নকওঁ। এইটো মানে আগলাইনত খেলা, মিডিলত খেলা আৰু বেগত খেলা এই তিনিটা মানে চবৰে অকন অকন চবৰে ভাল ভাল আছে। আৰু তোমাৰ মানে আমি এতিয়া আমি এতিয়া ভাবিছোঁ। মানে মৃন্ময় আৰু মই। তোমাৰ এই এতিয়াতো তোমাৰ বাৰিষা চিজন আহি গ'ল এতিয়া তোমাৰ এয়াৰ একোৱেই নচলে ভলীবল নহয়, ক্ৰিকেট নহয় এতিয়া অকল এটাই হ'ব কেৰম।
অ' ইউ এক কথা।
কোৱা কাবাক ঘৰত উলিয়ও ন ঘৰত উলিয়াব পাৰি। কিন্তু, নহয় আকৌ কপিল কৈ আছিলে তোমাৰ ষ্টেজত উলিওৱা ষ্টেজত উলিয়ালে মানে তোমাৰ জাগা নাপাওঁ আমি।
নহয়, নহয় তই বস্তুটো কি হ'ব জানোঁ তই এই কাৰোবাৰ ঘৰত গৈ উলিয়াব লাগিব।
ঘৰত
মানে মানে কিয় গৈছোঁ? এই বেলেগ এটা তোৰ ধৰ জেগাত কিয় উলিয়াব নোৱাৰা চ'ব মানুহ আহি যাব।
চ'ব আহি যাব। আমি আমি এতিয়া চোৱা আমি খেলিব নাপাওঁ। আমিয়ে উলিয়াই পেলাই ধৰি লোৱা তোমাৰ এই ডাঙৰ ডাঙৰ মানুহ আমাৰ গাঁৱৰ গোটেইখিনি আহিব।
তেতিয়া আমি কপিল হঁতৰ ঘৰত খেলোতেই কেনেকুৱা আছিলে তই ভাবচোন কিমান মানুহ এই উম, যেতিয়া আমি ষ্টেজ লৈয় আহিলোঁ তেতিয়াতো আৰু
আৰু আমিতো ৰাতিপুৱা পৰা বহি থাকোঁ। এই বোলে নগদ কেৰম খেলোঁ বুলি এইটে এইটে
সেইটো হয় কিন্তু তই কেমৰ কথাটো বেয়া কোৱা নাই।
কেমটো উলিয়াব লাগিব মানে লাহে ধীৰে। এতিয়া চব আকৌ এতিয়া ক্ৰিকেটলৈ গৈ আছেটো কি হ' ক্ৰিকেটলৈ গৈ আছে ক্ৰিকেটতো মানে কথাটো ক'ব লাগিব কা চবকে নহয় তোমাৰ মানে এই মৃন্ময় ক'ব লাগিব, জনক ক'ব লাগিব।
এ জুলাই মাহৰ পিছত
অ', তেতিয়া পাৰি অ', তেতিয়া পাৰি তেতিয়া মানে তোমাৰ ক্ৰিকেটটো নহ'বতো। তেতিয়া মানে সবে কিবা খেলোঁ কিবা খেলোতে আকৌ ল'ৰাটো কৈ আছে ঠেং দাঙি আছে কৈছে বোলে এই কিবা এটা উলিওৱা বোলে কি কি কি কেৰমখনকে ওলোৱা আকৌ গুটি কেইটা মান হেৰাই গ'ল নহয়।
উম, গোটেইকেইটা ইয়াটো আছেতো অবিনাশে লৈ আহিছে নহয়।
উম, নাই বুলি ক'লে আমি সেনেও সুধিবও গৈছিলোঁ। তাৰছত এতিয়া এইবাৰ কাঠৰ গুটি কেইটা আনি লম তেতিয়া মানে ভাল হ'ব। উম, দিয়া হ'ব, দিয়া হ'ব ন'?
দে তেনে হ'ব।
উম - উম আবেলি লগ পাম দিয়া অ, কপিলা নগল কি আহিবা।
উম, সন্ধিয়া যাম নেকি আজি এপাক।
অ, নহ আমি যাম নে আমি সদায় যাওঁ।
দে সেই দুদিনমান গ'লো তোমাক নাপালো কাৰণেহে।
অ, আমি মানে তোমাৰ এই কিবা কিবি কাম চাম কৰিছিলো চাগে সেই কাৰণে। এইকেইদিন লগতাৰে গৈছোঁ ও
অ, ঠিক আছে।